হয়।
শুনিছেনে আপুনি?
কি কৰিছে?
অ মই অকমান বহি আছো, আপুনি?
অ ময়ো এনেই আছো বহি আছো ঘৰতে।
অ।
খোৱা বোৱা হল?
হৈছে হৈছে।
অ'।
আপোনাৰ
আমাৰো হৈছে বাৰু জাষ্ট খালো ব্ৰেকফাষ্ট কৰিলো। অ', বাকী বৰষুণ দিছে নে নাই তাতে।
অলপ দিছে অলপ আহিছিল আকো অলপ আগতে এতিয়া নাই বৰষুণ এতিয়া ৰদ হে দিছে আম আপোনাৰ ইফালে?
আমাৰ ইয়াতে বৰষুণ দি আছে এতিয়া, ৰাতিপুৱা ৰদে দিছিলে বাৰু। তাৰ পিছত এতিয়া বৰষুণ দিয়া অলপ ঠাণ্ডা পৰিছে গৰমটো বেছি হৈছে, ভালে হৈছে বাৰু বৰষুণ দিয়াৰ পা। গৰমটো বেছি যিহেতু।
এতিয়া আমি কিহৰ বিষয়ে কথা পাতিম মানে ঘৰত যোনটো ছাগলী, গাহৰি।
হয় হয়, গাহৰি বুলি কওঁতে মোৰ এটা কথা মনতে পৰিলে। আপুনি ভালেই হ'ল মনত পেলাই দিলে।
হয় হয়।
আজি মোৰ বহুত গ'ল গাহৰি ফাৰ্ম এটা আছিলে মোৰ সৰুকে
কেনেকৈ লৈছে সেইটো জনাই, অ', অ', কোৱা।
তাৰে এটা মানে এ চল্লিছ কেজি মান হ'ব আৰু গাহৰি।
হয়।
হাৰি থাকিলে নহয় মানে আকস্মিকতে তেনেকে বেমাৰ-চেমাৰ আৰু একো হোৱা নাছিল যাস্ত কালি ৰাতি কিবা বমি কৰিলে, বমি কৰাৰ পিছত তেনেকে অ', কিবা পানী পানী কিবা হ'ল তাৰপিছতে আজি ৰাতিপুৱা দেখিছো মানে চব ব্লাড ব্লাড হৈ তাৰপিছত মৰি গ'ল।
কি বা কাৰণ এইটো?
তাকে বুজি নাপালো নহয় কি কাৰণত সেইটো হৈছে, একোৱে বুজি নাপালো, মানে বেমা ৰ হলেটো অন এটলিছ এদিন থাকিব লাগে নহ??
হয় হয়।
বেমাৰ হলেতো চবৰে তেনেকুৱা হয় এক বা দুই দিন থাকে। তাৰপিছত মৰি যায় আমাৰটোতো তেনেকে বেমাৰ বুলিও ক'ব নোৱাৰিলো ব্লাড হৈ গ'ল মানে, পেচাবটো চব ব্লাড হৈ গ'ল।
অ', আপুনি অলপ ভেতেনিয়াৰীক জনাব লাগিছিল, পষ্টংকৰ
মানে জনাবলে তেনেকে সুবিধাই নহল নহয় ৰাতি পুৱা শুই উঠিছো, একদম অৱস্থা বেয়া। তাৰপিছতে গঁৰালৰ পৰা উলিয়াইছো উলিয়াই মেলি এনে আধা ঘণ্টাও হোৱা নাই আৰু উলি উলিওৱা। আধা ঘন্টা মানৰ পিছতে কি কলে?
আপোনাৰ কেইটামান আছে গাহৰি এতিয়া?
এ ইমান বেছি নাছিলে আৰু সাতটা মান আছিলে। এই ফাৰ্ষ্ট টাইম ন ফাৰ্ষ্ট টাইম কাৰণে বেছি লোৱা নাছিলো আৰু, তাতে গৰমো পৰি আছে নহয়। আজিকালি আকৌ গাহৰি ফাৰ্ম দিবলৈ বহুত ভয় লগাই হল। বেমাৰ হলেটো আৰু চব গুচিয়েই যায় লস্ত হৈ যায় সেইটো কাৰণে কমকে ৰাখি ছিলো মানে। কমকে ৰাখিছিলো, মানে ঠিকে আছিলে আৰু চব ঠিকে থাকে চলি আছিলে আৰু ডাঙৰ চল্লিশ তিৰিছ চল্লিশ কেজি মান হ'ব আৰু। আৰু একমাহ পিছত মানে ধুনীয়াকে বিক্ৰী কৰিব পৰা হ' ব আৰু এইটো সময়ত কি মানে বেমাৰো তেনেকে বেমাৰো ধৰিব নোৱাৰে বেমাৰ বুলি নহয় চাগে সেইটো কিবা দানাতে কিবা গুচি গল নেকি চিচা-তিচা তেনেকে খাবও পাৰে সেইটো ধৰিব
অ অ এনেই আপুনি গাহৰিক কি কি খুৱাই এইটো জনাব পাৰিব নেকি?
আমি হোটেলৰ পৰা দানা তেনেকে অৰ্ডাৰ কৰা আছে মানে
হয়।
হোটেলৰ পৰা তেনেকেও হোটেলৰ দানায়েই খুৱাই আছো বাৰু কেতিয়াবা চাপৰ-তাপৰ তেনেকে কিনো। তাৰপিছত কেতিয়াবা সিযাই তেনেকে বনাই খুৱাব লগীয়াও হয় বাৰু। ভিটামিন চিটামিন দিব লগীয়া হয়।
হয় ভম ভম হয়
তেনেকে ফাষ্ট টাইম আমিও আমাৰো ইমান এক্সপিৰিয়েন্ঞ্চ নাই মানে এইবাৰ প্ৰথম। আনিছিলো তিনি তিনিমাহ মান হৈছিলে আৰু অনা।
হয়-হয় যেনে আমাৰ অসমীয়া সমাজত চবৰ ঘৰতে হাঁহ, কুকুৰা এনেকুৱা থাকে মানে। অ' এইটো হাঁহ-কুকুৰা পুহি পেলাই এ কেতিয়াবা বিপদত কিবা পইচা কিবা কিবি লাগিলে ই হাঁহ, কুকুৰাত। টো আমাক কেনেকৈ হেল্প কৰে আুনি জনাব পাৰিবনে?
হাঁহ কুকুৰাতো হেল্প কৰে আমাৰ বহুতখিনিয়ে মানে কি এইবোৰ থাকিলে। কেতিয়াবা দিব উ, মানুহৰ সকলো সময়তে তেনেকে পইচা পাতিতো হাতত নাথাকে ন। চবৰে কিছুমানৰটো থাকেই বাৰু থকা বিলাকৰ চবৰে। টো নাথাকে না আমাৰ নিচিনা বিলাক প্ৰায় এ, উ, তেনে কেত্ৰত আমি হাঁহ কুকুৰা বা তেনেকে গাহৰি পোহপাল কৰিলে। তেনেকে বিপদত পোৱা যায় আৰু বিক্ৰী কৰি বা কাটি মেলি হলেওতো তেনেকে বিক্ৰী কৰিব পৰা যায়। তাৰ ফলত কিবা এটা আমি পাও ন।
হয়-হয় অ' মানে এইটো আমাৰ বেং নি নিচিনা হৈ যায় নহয়।
বেংক নিচিনা হৈ যায় তাতে কিবা এটা ৰে জমা কৰি থৈছো নিচিনা। নিচিনা লাগে আৰু নিজকে মনতো কিবা এটা ভাল লাগি থাকে। ইহঁতক দেখি থাকিলে বা ঘৰত তেনেকে হাঁহ, কুকুৰা বা গাহৰি থাকিলে এনেও কিবা এটা মনতো ভাল লাগি থাকে ইহঁতক চায়ে মানে ভাল লাগে।
হয় আৰু আপুনি কব। পাৰিব নেকি অসমীয়া আমি অসমীয়া মানুহগিলাক গাহৰি মাংসক কি-কি দি বনায় আৰু কে কেনেকৈ কেনেকৈ বনায়। মানে বেলেগ টাইপৰ বনাই না।
হয়-হয়। গাহৰি মাংসতটো মই বেছিভাগ এ ঔটেঙাৰ লগত ভাল পাওঁ। তাৰপিছত লাই শাক।
আৰু
তেনেকে ভাল পাওঁ ভাল লাগে তেনেকে আৰু। মোৰো ইমান এক্সপিৰিয়েঞ্চ নাই বাৰু হলেও বনাই খাইছো আৰু। গাহৰি মাংসটো ভালেই পাওঁ প্ৰায় গাহৰি মাংসতো খাওৱেই বাৰু ঘৰত চলিয়ে থাকে। ভালো লাগে খাই।
হয়। আৰু ময়ো খাওঁ গাহৰি। মইতো বহুত খাওঁ। এনে মই গাহৰিটো বহুত ভাল পাওঁ গাহৰিটো,
হয়, মাটি মাটিমাহৰ লগতো বহুত ভাল লাগে বাৰু গাহৰি।
অ' মাটিমাহ আৰু
তিলৰ লগতো ভাল লাগে মাটিমাহ।
আৰু কচুৰ লগতো বহুত ভাল হৈ যায়।
আৰু লাই শাকৰ লগত আৰু ঔটেঙাৰ লগতো বহুত ভাল লাগে।
হয় মানে গাহৰিটো চবৰ লগতে মিলা মিলি যায়।
মিলি যায় চবৰ লগতে মিলি যায় বাৰু।
হয় যেনে আলুটো চবৰ লগতে মিলি যায় গাহৰিটো। চবৰ লগতে মিলি যায় গাহৰিটো আৰু মেষ্টাৰ টং- টেঙাৰ লগতো বনাব পাৰে।
হয় হয়।
আপুনি খাই পাইছে না মেষ্টা টেঙাৰ লগত বনোৱাটো।
অ খাইছো খাইছো।
অ।
মইতো গাহৰি প্ৰায় ভাল পাওঁ বাৰু গাহৰি প্ৰায় খাও বাৰু মই।
অ অ আপুনি অ অসমীয়া খাদ্য যোনটো আপুনি বেছিকৈ ভাল পায় সেইটো ক'ব পাৰিব নেকি কোনটো খাই কেনে
মাংসৰ ক্ষেত্ৰত গাহৰিয়ে হয় বাৰু।
আপুনি গাহৰিটো কেনেকৈ মানে বনালে বেষ্ট লাগে মানে বহুত চবচে ভাল লাগে।
চবচে ভাল লাগে মানে মই মাটি দাইলৰ লগত বেছি ভাল পাওঁ মানে। তাৰপিছতে ঔটেঙাৰ লগত ঔটেঙা আৰু মাটি দালি সেই দুটা যিকোনো এটা হ'লে। হ'ল মানে। বেছ ভাল লাগে আৰু।
বড়োৰ খাদ্য খাই পাইছে না?
বড়োৰ খাদ্য খাই পোৱা নাই বাৰু।
অ আপুনি কেতিয়াবা টেষ্ট কৰিব।
হয় হয়, আপুনি খাইছে?
অঁ মই খাইছোঁ বহুত খাইছোঁ।
হয় হয় কি কি ভাল পায় বড়ো খাদ্য এনে বড়োত ট্ৰেডিচনেল টো কি হয়?
অ ট্ৰেডিচনেল আঞ্জাটো এতিয়া অনলা খাৰেই। এ মানে গুৰা আঞ্জা। এইটো মানে অনলা তাতে গুৰাটো ফাৰ্ষ্টতে বনাই ল'ব লাগে তাৰপিছত তাতে মাংস দিলে মাংসটো ফ্ৰাই কৰি ল'ব লাগিব যেনে
উম।
চিকেন দিলে চিকেনটো বহুত ভালকৈ ফ্ৰাই কৰে। পিয়াজ আদা ৰগুন মছলা মছলি দি কিনে ফ্ৰাই কৰি লওঁ। তাৰপিছত ছাইডত থৈ দিও তাৰপিছত পানীটো গৰম কৰোঁ ফাৰ্ষ্টতে তাৰপিছত উতাল উতাল হ'লেই বইল হ'লেই পানীত তাতে আমি অলপ অলপকৈ গুড়াটো
হয় হয় হয় হয়।
তাৰপিছত দিয়াৰ পিছত আমি অলপ ঘূৰাই থাকোঁ যাতে তলত মানে গোটা নাখায়। মানে একবাৰতে দিলেই গোটা হৈ যাব এইটো। পিঠাৰ দৰে তাৰপিছত সেটো অলপ অলপকৈ দি কেনে তাতে লাষ্টত আৰু আহ। কি কয় মাংস টো দি দিলো তাৰপিছত দ পোন্ধৰ মিনিটমান আৰু বনালেই হৈ গ'ল আৰু এইটো।
অ হয় হয়।
বহুত ভাল লাগে খাব আপুনি কেতিয়াবা ট্ৰাই কৰিব।
অ নিশ্চয় নিশ্চয়।
হয়।
কৰি চাব লাগিব, শুনিয়ে
অ' মাটিৰ মাহৰ লগত, অ' মাটিৰ মাহৰ লগত শামুক খাই পাইছে নে আ আপুনি?
অ' অ' সেইটো দেখিছো বাৰু এনেই। খোৱা নাই বাৰু! খোৱা মানে খোৱা মানুহ দেখিছোঁ, মানে কি ভিডিঅ' বিলাকত চাই থাকোঁ। মই ভাবিছোঁ আকৌ শামুকটোৱে হয় নেকি ট্ৰেডিচনেল টো বুলি।
এইটোও হৈ যায়। উম্।
অ' মাটি দালিৰ লগত যে বহুত ধুনীয়া কে বনাই, দেখিলেই মানে খাওঁ খাওঁ নিচিনা লাগে। বহুত ভাল লাগে নহয় নে?
শামুক খাই পাইছে না আপুনি?
অ' খাই পোৱা নাই কিন্তু দে
হয় হয় মানে সামগ চকুৰ কাৰণে বহুত ভাল,
অ অ অ হয় হয় সেইটো শুনিছো বাৰু। চকুৰ কাৰণে বহুত ভাল বুলি কৈছে।
অ বহুতে চকুৰ কাৰণে খায় আৰু। শামুকটো আমিও খাওঁ হয়।
খাব লাগে বাৰু সেইটো মাজে সময়ে খায়ে থাকিব লাগে চকুৰ কাৰণে যিহেতু ভাল ন।
হয় হয় অঁ, এতিয়া আমাৰ কথা পতাটো এতিয়াই শেষ কৰোঁ নেকি?
অ অ ঠিক আছে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। কিছুমান কথাও জানিব জানিবলৈ পালোঁ আপোনাৰ পৰা ঠিক আছে।